হয়, হয় মই চিনমই এ' কৈ আছো। তুমি পিছে কেনেকুৱা তোমাৰ ভালনে?
ভালেই দিয়া তোমাৰ কেনেকুৱা?
মোৰো। ঠিকেই বাৰু সেইকেইদিন খালি অলপ মানে গৰমৰ কাৰণে গাটো বৰ বেছি ভাল নাছিলে ৰাতিপুৱা ৰাতিপুৱা মা মাথা বিষায় দনটো অ'।
চা গৰম যিহে।
অ', অ', অ', হয়, হয়। অ', অ', প্রচাৰটো ল' হৈ যায় ৰাতিপুৱা, ৰাতিপুৱা ল' হৈ থাকে। তাৰপিছত আৰু গধুলি নৰ্মেললৈ আহে আৰু।
উম, তাকে আমাৰ মাৰো একে হাই প্ৰেছাৰ আছে যে।
অ'।
উম, তাকে তোমাৰ ঘৰত কোন কেনেকে আছে?
মোৰ ঘৰত এতিয়া তোমাৰ বৰ্তমান দেটা আছে হি ছুটি লৈ আহিছে তাৰপিছত আৰু তোমাৰ মা আছে, মই আছো আৰু ভাইটি আছে। ভাইটি সৰু তাৰ তিনি বছৰ হৈছে।
আচ্ছা।
অ অ মানে বৰ্তমান এই গেলাপুখুৰীৰ লগত যোনটোত আছো।
আচ্ছা আচ্ছা।
হয় হয় হয় তোমালোকৰ তোমাৰ ঘৰৰ পিছে পানী তোলাত আছিলে ন? খোৱা বোৱা? হ'ল ৰাতিপুৱা সজ খালো। অ পানী তোলা কোন দেখ?
আচ্ছা আচ্ছা পানী তোলা লোণপুৰীয়া কবত্ত গাঁওত।
লুন লুণপুৰীয়া কৈ বৰ্তগাঁও ন অকে। অ অ অ। অ অ অ পিছে সেই কি বুলি কয় তোমাৰ তোমালোকৰ ঘৰত কোন কোন আছে?
মা পাপা মই বা আছিলে বিয়া হ'ল এতিয়া মই অকলেই আছোঁ।
অ অ তুমি অকলে আছা ন অ ঠিকেই বাই অকলে বিয়া হৈছে?
বাৰ তোমাৰ শদিয়ালৈ বিয়া হৈছে।
শদিয়া অ শদিয়া কোনছে কোনখন গাও?
শদিয়া তোমাৰ চোণপলৈ বিয়া হৈছে।
অ অ অ অ অ ঠিকে আছে দিয়া পিছে কি বুলি কয় দিনটো পিছেত তোমাৰ সেনেকে পাৰ হয় এতিয়া।
পাৰ কৰা মানে খেতি পথাৰ কৰোঁ আৰু পাপাৰ দোকান আছে পাপাৰ দোকানত পাপাক অলপ। হেল্প কৰি দিওঁ।
হয় হয় হয়।
তাকে আৰু এ দিনটো গুচি যোৱা হয় আৰু যটোহে গৰম মাৰিছে।
যিটোহে গৰম মাৰিছে সঁচাকে। তাকে দেই অ তোমালোকৰ কি বুলি কয় কিহৰ গেলামাল দোকান আছে নে?
গেলামাল মানে গেলামাল দোকান এখন আছে কাপোৰৰ দোকান এখন আছে আৰু এখন মাছৰ দোকান এখন আছে।
মাছৰ দোকানো এখন আছে ন অ। ঠিকে আছে তাৰ পিছত আৰু কি বুলি কয়। পিছে তোমালোকৰ খেতিপথাৰ এনেই কি বুলি কয় হেৰি তোমালোকে নিজে কৰা নে?
এতিপা নিজে কৰো নিজে কৰো।
অ অ অ অ তেনেহলে কষ্ট। অকমান হৈছে চাগে এইকেইদিন গৰম দিনতো কাম এইকেইদিন লাগিব লগা হৈছে যে।
ট্ৰেক্টৰৰ হাল হাল বোৱা এইফালে। ভাত ৰুটিকৈ চাই গৈ বহুত কষ্ট হৈছে যিটে ৰ'দ মাৰিছে।
সচাকে দেই সঁচাকে অ।
তোমালোকৰ খেতিপথাৰ আছেনে?
আমাৰ খেতি পথাৰ আছে বাৰু ঘৰত আমাৰ মানুহক দি থয়। হৈ আছে ইফালে।
চাৰ।
অ অ অ।
আছো মানো। পৰিৱেশ বহুত আহি আছে বেয়া পাইছে নেকি?
হা হা হা হা হা।
মানে বাহিৰত চা আহ চা আহ আছে। বাপ পাইছা নেকি শুনিব কাৰণে অসুবিধা?
অ নাই হোৱা নাই হ নাই জাষ্ট মানে তোমাৰ অকমান টাৱাৰ টো ল' হৈ আছে তুমি অলপ ইফাল সফাল। কৰি দিয়া তেতিয়া মানে তোমাৰ কি বুলি কয় চাউণ্ডটো ক্লিয়াৰলি আহিব।
আচ্ছা আচ্ছা।
হয় হয় তিবা জাষ্ট টাৱাৰ। অকমান লগৰ হৈ আছে অ অ অ এতিয়া এতিয়া ঠিকে আছে অ অ কোৱা।
তাৰপিছত আৰু কি কি এতিয়া কি লগাইছা বৰ্তমান?
কি লগাই ন খেতি নেমু সতিয়া নেমু চিজনটো
অ অ
তাৰপাছত তোমাৰ আছে বি জলকীয়া আছে তাৰপিছত এফালে শেষ হোৱা হৈছে মানে খেতি পথাৰ দিন আহিছে ন এতিয়া
হয় হয় হয় তেওঁলোকৰ বিচিকে আমাৰ তাত চব্জি আছে ৰঙালাও জাতিলাও এইবিলাক তাৰ মানে বাৰ মাহে থকা খিনি হৈ থাকে বাৰু কৰি থ কৰি আছে তিছত আৰু বাকী আলু হয় তপিছত আৰু আৰু আৰু আৰু আৰু বাকী ধান খিনি কৰে বাৰ সেইখিনিও বেচেই
আচ্ছা বাকী চব ঠিকে চলি আছে আৰু ন
বাকী চব ঠিকেই চলি আছে সিফালে খালী তেনেকৈ মোৰো ইমান বৰ বেছি গম গতি পাই নাথাকো বাৰু সেই ঘৰৰ কথা মই বিশেষকে ইয়াতে তেনেকে থকা যে
আচ্ছা আচ্ছা পাপা তোমাৰ য কি জব কৰে পিছে
এতিয়া বৰ্তমান তোমাৰ তিনিচুকীয়া জেলত পষ্টিং তোমাৰ আছাম পুলিচৰে বেটেলিয়ন
আচ্ছা আচ্ছা
হয় হয়
কিমান মান বছৰ হ'ল তোমাৰ পাপা যে জব কৰা
নাইন্তিন নাইন্তি চেভেন তেনেকুৱাতে সোমোৱা নেকি
অট্চা
অঁ
বাকী মা তোমাৰ হাউচাইফ ঘৰতে থাকেনেে কিবা কৰে মা আৰু
আগতে কিবা কিবি কৰিছিলে সৰু সুৰা বিজনেচ য'ত ত'ত যি দি সোমাই পিনে এতিয়া তেনেকে ভাইটিৰ লগত কৰিব নোৱাৰে যে এতিয়া ইয়াতে বৰ্তমান ৰুমতে আমি ইয়াত আছোহি আৰু আগতে ঘৰত থাকোতে কৰিছিলে তেতিয়া আমি যেতিয়া কাকৌ কথ নাছিলো মই এতিয়া তাতে স্কুল পঢ়িছিলোঁ মামাহঁতক ঘৰত ডাঙৰ দিঘল হোৱা একচুৱেলি মই কাকপথাৰত। মোৰ দেতা হঁতৰ ঘৰত তোমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত।
আচ্ছা আচ্ছা।
হয় হয় হয়। অ', তাকে তেনেকেই আৰু এতিয়া আছোঁহি আৰু ইয়াতে।
আচ্ছা।
হয় হয় হয়।
বাকী কোৱা আৰু
বাকী আৰু পিছে কোৱা তোমাৰ কি বুলি কয় এতিয়া কি কৰি আছা পিছে, এতিয়া ৰুমৰ ভিতৰত আছা নে বাহিৰত?
বাহিৰত আছো এই অলপ ৰাস্তাৰ ফালে আহিছোঁ, মানে গৰম যিহেতু পৰিছে অলপ দুপ দোকৰ ঠাণ্ডা
অ অ অ অ অ অ অ তাকে ভালেই বাৰু পিছে আৰু হেৰি হয় কি বুলি কয় তুমি তোমালোকে এনে ক'ত ক'ত ঘূৰি ফুৰা তুমি আৰু এনেই কামত মই তোমালোকৰ বেছিকৈ ইফালে সিফালে গৈ থকা কথাই শুনি থাকোঁ যে
আচ্ছা হয় হয় তুমি ঠিকেই শুনিছা মানে চোৱা মানে এতিয়া খেতিৰ দিন ন মানে বস্তু বিলাকো এতিয়া মানুহে মানে কিনে ন মানে কি হৈছে পাপাই মোক পাপাই কৰে যে এনেকুৱা তেনেকুৱা আজি বজাৰ বহিব এইফালে বজাৰ বহিব তুমি আহিবা বস্তু কেইামান লৈ তাৰপাছত এইফালে হোটেলত আছে তুমি আহিবাচোন কাপোৰৰ দোকানত আজি ল'ৰাকেইটা নাই আহা তুমি আহিবান সেনেকে কয় মোক
অ অ অ মানে একচুৱেলি কামতে ফুৰা হয় আৰু।
কামতে ঘূৰি ফুৰা হয় অ। সেনেকৈ যায় গে কি কৰিবা আৰু, এতিয়া আজি মানে তাই কলে আজি নালাগে আহিবলৈ ময়ো নাযাও তুমিও নালাগে যাবলৈ বুলি কলে।
অ অ অ তোমাৰ পিছে আজি ক্লাছ আছে নাই কম্পিউটাৰৰ?
কম্পিউটাৰ ক্লাছ আজি নাই কাইলৈ আছে। তোমাৰ আছে আজি?
মোৰ আজি আছে দেই। মোৰো তোমাৰ যাব লাগিব এতিয়া দুটামান বজাত।
আচ্ছা আচ্ছা।
অ-অ-অ।
বাকী ঘৰতে আছা নে বাহিৰত আছা?
এতিয়া বৰ্তমান ৰুমৰ ভিতৰতে।
আচ্ছা গৰম নাইপৰা নেকি?
হা-হা-হা গৰম পৰি আছে দেই মোৰ গাটো বৰ বেছি ভালো লগা নাই কিন্তু উপায়ো নাই এতিয়া বাহিৰত এডোখৰত আৰু তেনেকৈ ৰেষ্ট কৰা জেগা অকণো নাই। পাৰ্কখনো বন্ধ ওচৰত থকাখন।
আচ্ছা আচ্ছা প্ৰাক আছে ন তোমাৰ ঘৰৰ ওচৰত?
হা?
তোমাৰ ঘৰৰ ওচৰত প্ৰাক আছে নেকি?
অ অ এইখন তোমাৰ জ্যোতি উদ্যানখন গৈ পাইছা নাই তুমি? পদুম ফুল আছে যে। এই তোমাৰ লেক এটা আছে যে।
আচ্ছা আচ্ছা মই তাত নাই যোৱা।
হয়-হয়-হয়-হয়-হয় বৰ্দলৈ নকৰ মাজ মজিয়াত।
আচ্ছা আচ্ছা ঘৰৰ ওচৰতে নেকি?
হা-হা-হা পাৰ্কখন মোৰ ঘৰৰ ওচৰতে অকমান পাঁচ মিনিট মান খোজ কাঢ়িব লাগিব আৰু তোমাৰ।
আচ্ছা আচ্ছা আচ্ছা।
অ অ অ।
তাকে তোমাক কল কৰিম যোৱা হ'লে হা?
হয় হয় হয়।
মই আৰু মোৰ লগৰ এটা যাব তোমাক ফোন কৰিম
অ অ অ। অ এদিন ওলাই আহিম বাৰু দিয়া তোমাৰ ইফালে কামৰ পৰাই যাব পাৰি বাৰু। জোৱা টাইমত। যদি খোলা থাকে আৰু এতিয়া তোমাৰ অ অ অ কেতিয়াবা খোলা থাকে কেতিয়াবা বন্ধ থাকে তেনেকুৱা হৈ থাকে আৰু, তোমাৰ বিশেষকে অকণমান দেৰিকে খ'লে আৰু এনেকুৱা তোমাৰ আঢ়ৈটা তিনিটা মানত।
আচ্ছা আচ্ছা।
অ অ অ এইকদিন বৰ্তমান ফুল-চুল ৰুই আছিলে নতুনকে, এইকদিন কেইদিনমান বন্ধ বন্ধ কৰি থৈছিলে। কিন্তু এতিয়া খুলিছে চাগে, গৈয় চাই আহিব লাগিব এদিন তাৰপিছত মই তোমাক জনাম বাৰু। অ অ অ।
ঠিক আছে বাৰু জনাম- নিশ্চয়
ঠিক আছে বাৰু তেনেয়হ'লে দিয়া তোমাক আকৌ মই লগ পাম। বেলেগ এদিন, কোনোবা এদিন তালৈকে যাম। তাতে হয় হয় বহুত আজি কথা পাতি ভাল লাগিলে।
আচ্ছা মোৰো ভাল লাগিলে দেই তোমাৰ লগত কথা পাতি।
হয়-হয়-হয় তাকে-তাকে তোমাৰ নম্বৰটো মই ৰাখিম বাৰু।
ঠিক আছে মইও ৰাখিম বাৰু তোমাৰ নম্বৰটো আছিলে মোৰ এইটো ফোনটোত কিন্তু নাম্বাৰটো কি হৈ গ'ল ডিলিট হৈ গ'ল। মই মানে নতুন ফোন ললোঁ যে।
অ' অ' কেতিয়া এইকেইদিনতে।
এ এই কেইদিনতে ললোঁ।
অ' অ'
আচ্ছা, বাকী কোৱা আৰু।
অ' অ' বাৰু তেনে হ'লে। তোমাক মই নেক্সট আকৌ। অ' অ' এই কি বুলি কয় কল কৰি আছো আহ। তোমাৰ কালি আকৌ লগ পাম তেনেহ'লে কালি ৱৰ্কশ্বপত।
অ' অ' ঠিক আছে ৱৰ্কশ্বপত কালি লগ পাম, তেন্তে হ'ব দিয়া, তেন্তে মোৰ নম্বাৰ ভাবিবা হা। কথা পাতি ভাল
অ' অ' অ' অ' অ' বাৰু ঠিক আছে। অ' ৰিজাল্ট ব্ৰেক।